অ কোৱাচোন?
অ শুনিছনে?
অ শুনি আছো কোৱা?
অ কি খবৰ তোমাৰ?
খবৰ ভালে, তোমাৰ খবৰ কেনেকুৱা?
মোৰো ভালে দিয়া।
অ কি কৰিছা?
এই আছোঁ।
হয় হয়। ঘৰত মানে কৰবাত যাবা এতিয়া, মই এনে বহি আছোঁ।
এতি এতিয়া নাযাওঁ কটো। তাকে কৰিম বুলি ভাবি আছোঁ আৰু।
হয় হয় হয়,
সেই এতিয়াটো শেইটোৱে আৰু,
কি ক'লা?
বিহুৰ বিষয়ে।
অঁ বিহুৰ বিষয়ে হ'ব আজি আমি অকণমান বিহুৰ বিষয়ে আলোচনা কৰি দিওঁ।
উম সেইটোৱে ভাবিছো। গা - গাঁৱত যোৱানে?
হয় মই আমাৰ এইটো গাঁৱতে মানে যিহেতু থাকো গাঁৱৰ বিহুত বিহুটোৰ বিষয়ে অকণমান কৈ দিছো তোমাক।
হয় হয়।
আমাৰ গাঁৱতো এনে বিহু বুলি ক'লেতো তিনি প্ৰকাৰৰ বিহু থাকে সকলোৱে জানে ধৰা তুমিও জানা। বা গৰু বিহু মানুহ বিহু কাটি টিভি এনেকুৱাতে থাকে, আমি মানে গৰু বিহুটোৰ কথা কৈছোঁ গৰু বিহুটোৰ দিনা আমি প্ৰথমতে মানে ৰাতিপুৱা শুই উঠাৰ পিছ প্ৰথমতে সোনকালে মানে গৰুবোৰ মানে প্ৰথমতে গৰুবোৰ ওলাই লৈ যাওঁ। উলিয়ালৈ যায় ধৰা। মানে খালতে হওঁক বা নদীৰ পানীতে হওক গা পা ধুৱাই আনো বহিয়াছে। গা পা ধুৱাই আনি তাক মানে লাও খা বেঙেনা খা এনেকুৱা কিবা কিবি অলপ কৰি। ধূপ ধুনা লগাই ভালকৈ তাক মানে এটা ই কৰা যায় আৰু, উৎসৱ কৰা যায়। আৰু ধৰা তোমাৰ মানুহ বিহুৰটো তোমাৰ ক'ব পিছদিনাটো তোমাৰ মানুহ বিহুৱান চিহুৱান দিয়া যায় এনেকুৱা হয়। শুনি আছা। হয়।
হেল্ল
অ, শুনি আছা? কোৱাচোন? তোমাৰ মাততো ভালকৈ অহা নাই?
মাতটো আহিছে আহিছে এতিয়া আহিছে।
অ। মানে বিহুতৰ ওপৰত ক'বলৈ গ'লে মানে বিহুটো এটা ভাল লগা আৰু মানে ধৰা আমাৰ গাঁৱৰ ফালেতো তোমাৰ এ কিছুমান জেগা জেগাই মানে আমি দেখিছো যে এডাল আহত গছ ল'ব, তাৰ তলত মানে খোলা আজি আজিকালি ধৰ নহয় আৰু। মানে ধৰা খোলা মুখ খোলা কৈ তাত নাচ নাচ গান কৰে তাত মানে গান বাজনা কৰি মানে সকলোৱে মিলা প্ৰীতিৰে আৰু, গাঁৱৰ গাঁৱৰ বিহুতটো মানে বেছি ভাল লাগে চহৰতকৈ। তেনেকুৱা আৰু তুমি কিবা ক'বা?
মই
বিহুৰ ওপৰত
হয়।
হয়। হয়।
হয়।
ধৰ মানে সুবিধাজনক সেইকাৰণে মানে
হয় হয়।
মানে সকলোৱে নিজৰ যি প্ৰচন্দমতে মানে খাই আৰু মানে ভালকে খাই আৰু।
হয় বিহুটো তোমাৰ।
হয়।
হয় কোৱাচোন।
বিহুতো তোমাৰ আমাৰ পিঠা লাৰু আৰু এনেকুৱা টাইপৰো মানে চলে বা মানে খ খানা খোৱা যায় ভেলা ভেলাঘৰ ব বনোৱা যায়। মানে পথাৰৰ পৰা যিটো আমাৰ। মানে উম এই কি কয় নেৰা নাৰা বুলি কয় আমাৰ গাঁৱৰ ভাষাত নাৰাবোৰ বা ধান বোৰ কাট তি মানে তাত ভেলাপূজি বনোৱা হয় বা ভেলাঘৰ বনোৱা হয় পিছদিনা তাত মানে খানা খানা খোৱা হয়। তাত মানে বিভিন্ন ধৰণৰ মানে ৰাতিটো আমি ফূৰ্তি কৰোঁ আৰু। মানে মানুহে ধৰা গোটেই কেইটা মিলি এটা মানে খানাৰ তৈয়াৰ কৰে তাক খোৱা যায় ৰাতি মানে। মিলা প্ৰীতিৰ এটা বান্ধোন আৰু বিহুটোৰ বিহু হিচাপে তাৰ লাৰু পিঠা ধৰা। আৰু পিঠা এনেকুৱা টাইপোৰ বনাই লাৰুটো কি নাৰিক নাৰিকল দি বনাব। নাৰিকলৰ লাৰু থাকে মানে তিলৰ লাৰু থাকে তোমাৰ। এনেকুৱাকৈ আৰু বিহুটো এটা মানে ভাল লগা এটা মানে পালন কৰা হয় আৰু।
মাঘ বিহুত মাঘ বিহুতো তুমি ক'লা মাঘ বিহুতোও কোৱা মাঘ বিহুত। কলো বহাগ বিহুটো ক'লা এতিয়া কাটি বিহুতো কাতি বিহুটো মানে
হয়।
পাৰো থাকি।
হয় হয়।
উপাৰ্জন মানে খেতিৰ পৰা যোনটো উপাৰ্জন সেই উপাৰ্জন যেতিয়ালৈকে নাপায় সেই নাপাতে ধৰা মাঘ বিহুত। সময়লৈকে মই সেইকাৰণে মঘ বিহুটো মানে ধৰা যদিটো পোৱা যায় মানে অভাৱ অনাটন নহয় সেই বিহুটো। ভালকে পালন কৰে কিন্তু অভাব আনাতন।
হয় হয় হয় হয় মানে সেইটো সেইটোত হয়। মানে সেইটোতো তোমাৰ আমি গধূলি টাইমত মানে চাকি বন্তি লগোৱা যায় ধৰা পথাৰত গৈ পেলাই। বা তোমাৰ যিবোৰ আমাৰ বাৰী থাকে বা নাৰিকলৰ বাগানে হওঁক বা কিবা মানে খেতি যদিও আৰু তাত মানে আমি গধূলি টাইমত মানে ধৰা চাকি চাকি দি আহো বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো যে এই এই এইটো মানে এনেকুৱটো ভাল হওক এইটো বছৰ ধানটো নহ'লে আৰু মানে পিছলৈ যদি বেয়া হৈ যায় তেতিয়া নিজৰ কৃষকসকলৰ মানে দিগদাৰী হয় আৰু এইটো মানে কৰা যায় দেখা যায় বা দেখোঁ নিজেও কৰোঁ আমি।
উম।
হয় কওক কোৱাচোন।
কথাতো ছিকি জলাই আৰু,
হয়।
আৰু মাহ-প্ৰসাদ শৰাই দিয়ে।
হয়।
বেছিকে ভাল পোৱা?
বিহুতো মানে, গতিকে গোটেইকেইটা ভালেই পোৱা যায় মানে তাৰে ধৰা এতিয়া আমি যেনেকে ক'লোঁ ভোগালী বিহুটো মানে, খানা-চানা খোৱা যায়তো, সেইটো টাইমত মানে আমাৰ বেছি ফূৰ্তিটো হয় ন, সেইটো টাইমত মানে বেছি ভাল লাগে। মানে ধৰা লগৰ কেইটা বা দূৰৰ কিছুমান আল হী আহিব, তাৰে দৰা তাহাতক লগ পাম, তেনেকুৱা টাইপৰ আৰু। মানে ধৰা আহিল খানা খালো বা ফূৰ্তি কৰিলোঁ ৰাতিটো। বিভিন্ন ধৰণৰ মানে, এটা মানে মনত আনন্দিত হৈ উঠে আৰু সেইটো মোৰ বেছি ভাল লাগে। তোমাৰ এনে কোনটো ভাল লাগে ক'ব পাৰিবা?
মোৰ এনে আও, মানে বহাগ বিহুতো ভালকে লাগে মানে, সকলোৱে মানে ধৰা বহাগ বিহুটো সাত দিনে চলে। মানে যিমান যি হওক তাতে মানে লাৰু, পিঠা, গামোচা দিয়ে, সৰুৱে ডাঙৰক আশীৰ্বাদ দিয়ে আৰু। তাৰপিছত সাত দিনা
অ' অ' অ', হয় হয় হয়।
ডাঙৰ-ডাঙৰ সেই হয় ধৰা, ফাংচনো মানে ফাংচনো দেখাই বাও। বহাগ বিহুটো মানে মই ফুৰিব-চোৰিব পাৰি, তাৰমানে ভাল লাগে আৰু। গছতো নতুন পাত আহে
হয়, হয়, হয়। হয় তুমি তুমি যোনটো কথা কৈছা সেইটো একদম সঁচা কথা। মানে, সেইটো বিহুটোও ভাল লাগে। মানে, এতিয়া আজিকালিতকৈ কিন্তু আগৰ দিনত এইটো বিহু বেছি ভাল লাগা আছিলে। কাৰণ আজিকালি তোমাৰ ধৰা, কিছুমান জেগা যে ফাংচন পাতেতো, ফাংচনত বা বিহু কৰিলে। বা আজি, আগৰ দিনত ঢোল-পেপা বা এনেকুৱা কিছুমান বাদ্যযন্ত্ৰ লৈ এতিয়া বিহুটো কৰিব না। তেতিয়া তোমাৰ বেছি ভাল লগা আছিলে, আজিকালি ধৰা তোমাৰ কিছুমান জেগাই জেগাই মানে, বক্স এটা বজাই থৈ দিব বা কেইটামান নাচি থাকিব। সেইটো মানে বেছি ভাল নালাগে আৰু। মানে বিহুটোত আমাৰ যেতিয়া ঢলে হওক বা পেঁপাই হওক বা, কিছুমান বাদ্যযন্ত্ৰ যেতিয়া বজাই মানে পালন কৰে, তেতিয়া বেছি ভাল লাগে তোমাৰ হয়নে।
হয় হয় ঢোল পেঁপা মানে ঢোল পেঁপা আৰু ধৰা গছৰ তলত গছ গছৰ তলত ধৰা ডেকা গাভৰুয়ে মানে না সেই নৃত্য কৰে চাই ভাল লাগে এ বহাগ বিহুত বহাগ বিহুটোত বিহু মানে কি আৰু গোটেই ঘৰে ঘৰে সৰু লৰা ছোৱালী বিলাকে ধৰা ঘৰে ঘৰে যাই কিনে বিহু নাছে তেওঁলোকৰ মানে ঘৰে ঘৰে যাই কিনে আনন্দ কৰে মানে। চাই কেনে মানে বহুত ভাল পাও আৰু
হয় হয় তুমি যোনটো এতিয়া কৈছা মানে হয় কথাটো মানে ঘৰে ঘৰে যাই মানে বা সৰু ল'ৰা ছোৱালী সকলে অলপ ফূৰ্তি কৰে আজিকালিতো বেছিভাগ মানে ডাঙৰ ডাঙৰ মানুহ বেছি উ দেখা নোপোৱা মানে সৰু সৰু ল'ৰা ছোৱালী সকলে মানে ঘৰে ঘৰে যায় যিটো মানে এটা গান গান বা বিহুত মানে নাচে তেতিয়া চাই ভাল লাগে বা সিহঁতৰ এটা আনন্দ ফূৰ্তি হয়। আগৰ দিনতো তোমাৰ গোটেই মানে গাঁৱৰ মানুহখিনি মিলি তোমাৰ গুধূলি টাইমতে হওঁক বা এনেকুৱা মানে ৰিহাৰ্চ ল কৰি মানে নাচিবলৈ গৈছিল বিহু নাচিবলৈ গৈছিল আৰু আমি দেখিছো আগত যিহেতু আমি গাও অঞ্চলত মানে বসবাস কৰোতো সেইটো কাৰণে
এ ঠিক আছে দিয়া পিছত আৰু তোমাৰ লগত কথা পাতিম।
ঠিক আছে বাৰু ধন্যবাদ। অঁ তোমাৰ লগত কথা পাতি ভাল লাগে ঠিক আছে
ঠিক আছে।